হেল্লো
অ কোৱা
কি কৰি আছা?
এনে আছো ৰবা তুমি
ময়ো এনেই আছো ৰবা অলপ বাহিৰত ফুট
অ হয় নেকি কোৱা
কি কি পিছত ভাত পানী খালা তুমি বিজি আছা নেকি ব্যস্ত আছা তুমি হেল্ল'। ব্যস আছ নেকি
নাই নাই তুমি
নাই ময়ো নাই ৰবা আজি। তোমাৰ লগত এটা বিষয়ৰ ওপৰত কথা পাতোব বুলি আ বিশছ
অ কি বিষয়ে বা কথা পাতিম বুলি ভাবিলা
বন্ধুত্বৰ ওপৰত
অ ভালে বিষয়চোন এটা ভাবি ললা তুমি
উম কোৱা তোমাৰ তোমাৰ তুমি কি ভাবা মানে বন্ধুত্বৰ তুমি কি বুলি ভাবা বিষয়টোৰ ওপৰত যে মই যে কলো লম বুলি তুমি এতিয়া কি ভাবা বন্ধুত্বটো আমাৰ জীৱনত কিমান মানে প্ৰয়োজনীয়তা
এ বন্ধুতটোো আমাৰ অ অ বন্ধুত্বতো আমাৰ মানুহৰ জীৱনৰ এক অমূল্য় সম্পদ বুলি মই ভাবো আৰু এজন ভাল বন্ধু জীৱনৰ সুখ দুখৰ স্ষী হয়।
কি কৈছা তুমি আমাৰতো পৰিয়ালৰ পিছত
অ ঠিকে কৈছা তুমি
উম এজন ভাল বন্ধু হোৱাটোতো উম কোৱা
হয় অ এজন ধৰা তুমি অ সঠিক আৰু বন্ধু অ বিপদৰ সহায়ত সদায় আমাৰ সহায় কৰে আৰু সঠিক পথ দেখুৱাই এ যেনেকৈ ধৰা আমি ধৰা কিবা এটা বিপদত পৰিলো তেতিয়া আমাৰ এজন ভাল বন্ধু বা আমাৰ এ এইটোতো তুমি জানাই চব বন্ধুৱে আমাৰ বাবে বেছি বহুত মানে মৰমৰ আৰু। কিন্তু আমাৰ সকলোৰে জীৱনত এজন এনেকুৱা বন্ধু থাকে যোন জোৰ আমাৰ সকলোতকৈ বিশেষ আৰু। উম এনেকুৱা তোমাৰ জীৱনতো আছে। অ হয় হয়। উম। অ আৰু আমাৰ এটা ভাল আমাৰ আমাৰ বন্ধুত্ব মানে অ আমি কিছুমান কথা এনেকুৱাও থাকে যে আমি নিজৰ দাদা ভাইটি মা দেউতাৰ আগতে আমি ক কব নোৱাৰোঁ, সেইবিলাক কথা আমি আমাৰ বন্ধু বান্ধৱী অ বন্ধু বান্ধৱী লগত আমি সেইবিলাক কথা পাতিম। আৰু মানে তেওঁলোকক আমি মনটোক খুলি কথাাতটো ক'ব পাৰো কিন্তু আমি সকলোৰে আগত নোৱাৰো দি আছো গণ
নোৱাৰো সেইটো হয়। এতিয়া কোনোবা ভাল বন্ধু থাকিলে সিহঁতৰ আগত কবলে নিজৰো ভাল লাগে কি অ, বুজি পাই বুজি পোৱা মানুহৰ আগত কব ভাল লাগে ন। যোনে আমাক মানে হেল্প কৰে চবত। তাতে সহায় কৰিব।
উম ঠিকে কৈছা, এতিয়া সকলোৰে আগত নোৱাৰিও দেচোন বন্ধু বুলি কলে এতিয়া মানে প্ৰত্যেকজন বন্ধুৰ আগতো নোৱাৰি। কিছুমান আগত কিছুমানৰ আগত পাৰি কিছুমানৰ আগত নোৱাৰি আৰু।
উম আমি আমিতো নিজে বুজি পাওঁ ন, এতিয়া এতিয়াতো আমি গম পাওঁ, আমি কথা পাতিলে গম পাওঁ, কোনজন বন্ধু আমাৰ বেছি প্ৰিয় কোনজনক আমাৰ বেছি ভাল লাগে।
উম হয় ঠিকে কৈছা তুমি আৰু। এ তুমি এনে নিজৰ বন্ধু বান্ধৱীৰ লগত কেনেকুৱা সম্পৰ্ক ৰাখা?
মইতো খুব ভাল সম্পৰ্ক ৰাখো। মই ভাবো বন্ধুত্ব বোলা শব্দটো খুব স্পষ্ট হব লাগে, খুব মানে তোমাক কি ক কথা কবলে ভয় নকৰে বা বেয়া নাপাই